আজি মই স্বাস্থ্য সচেতনতা আৰু সুস্থ জীৱনৰ শৈলীৰ বিষয়ে আ অত্যন্ত বিস্তৃত গভীৰ আৰু চিন্তনীয় কিছুমান আলোচনা কৰিব বিচাৰিছিলোঁ। যেনেকৈ স্বাস্থ্য হৈছে মানুহৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। আমি বহু সময়ত ধন, সম্পদ, শিক্ষা কেৰিয়াৰ আৰু সফলতাৰ পিছত দৌৰোতেই আমাৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব নিদিওঁ। কিন্তু যেতিয়া স্বাস্থ্য বিঘ্নিত হয় তেতিয়াহে আমি বুজি পাওঁ যে সুচ সুস্থতা নাথাকিলে সেই আ সকলোবোৰ কোনো মূল্য নাই। মূল্য নাথাকে আৰু আমাৰ সকলো জীৱন বেয়া হৈ যায়। সেই সুস্থ স্বাস্থ্য জীৱনশৈলী মানে কেৱল ৰোগ নথকা নহয়। বৰং শাৰীৰিক, মানসিক আৰু সামাজিক দিশও সম্পূৰ্ণ সুস্থ থকা। বৰ্তমান সময়ত যিহেতু জীৱন অতি ব্যস্ত আৰু চাপযুক্ত হৈ পৰিছে। সেয়ে স্বাস্থ্য সজেনতা আগতকৈ বহু বেছি গুৰুত্বপূৰ্ণ হৈছে। আজিকালি সমাজত সকলোৱে স্বাস্থ্যৰ সেই এ কেনেকুৱা ভাল দেখিব লাগে, কি কি ভাল বস্তু খালে আমাৰ স্বাস্থ্যটো ভাল থাকিব। আৰু আমি কেনেদৰে আমাৰ নিজৰ স্বাস্থ্যৰ লগতে নিজৰ পৰিয়ালৰো চ আমি ভাল কৰিব পাৰোঁ সেই বিষয়ে সকলোৱে ভাবে আৰু সকলোৱে বহুতো ব্যৱস্থাও লয়। সেই আজিকালি স্বাস্থ্যৰ ভাল খোৱা লোৱা নকৰে বাবে স্বাস্থ্য বেয়া হয় আৰু অতি কম সময়ৰ ভিতৰতে মানুহে বাৰে প্ৰতি ডক্তৰ তাতে যাব লাগে আৰু ডক্তৰক গৈ কিনে সুধে যে কি খালে ভাল হ'ব ভিটামিন ঔষধ বোৰ লয়। কিন্তু ঔষধ খোৱাতকে ভালতে আমি ফল-মূল, শাক-পাচলি ভাল বস্তু খাব পাৰোঁ যিটোৰ সহায়ত আমাৰ স্বাস্থ্যটোও ভাল থাকিব। তোমাৰ কি মতামত ইয়াৰ ওপৰত?
অঁ! তুমি অতি সুন্দৰকৈ আৰম্ভ কৰিলা। আৰু মই তোমাৰ লগত কথাৰ লগত এক লকবাৰে সহমত সম্পূৰ্ণ সহমত প্ৰকাশ কৰোঁ। আজিৰ সম সময়ত অধিকাংশ মানুহে চাচ ব্যস্ততাৰ বাবে নিজৰ শৰীৰৰ যত্ন লবলৈ সময় নাপায়। অনিয়মিত খাদ্য অভ্যাস, দেৰিতে শোৱা, অধিক মোবাইল ব্যৱহাৰ আৰু শাৰীৰিক ক্ৰিয়াৰ অভাৱ এইবোৰে ধীৰে-ধীৰে স্বাস্থ্য নষ্ট অনিষ্ট কৰে। মানুহে বহু সময় এই সমস্যা বোৰক গুৰুত্ব নিদিয়ে কিন্তু এইবোৰে পাছত ডাঙৰ ৰোগৰ ৰূপ লয়। এই সাস্থ্য সচেতনতা আৰম্ভ হ'ব লাগে বুলি মই ভাবোঁ আৰু দৈনন্দিন জীৱনত সৰু সৰু অভ্যাসৰ পৰাই বুধ আৰম্ভ হ'ব বুলি মই ভাবোঁ। আৰু মই ভাবোঁ যে সূক্ষ্ম খাদ্যাভ্যাস সুস্থ জীৱনৰ প্ৰথম থাপ আমাৰ খাদ্যত প্ৰ'টিন, কাৰ্বহাইড্ৰেট ভিটামিন, খনিজ, লৱণ আৰু পানীৰ সঠিক মন জয় সমন্নয় থাকিব লাগে। ব-বৰ্তমান সময়ত বহু মানুহে ফাষ্ট ফুড, জাংক ফুড আৰু প্ৰচেছ খাদ্য অধিক গ্ৰহণ কৰে। যিবোৰ শৰীৰৰ বাবেও ক্ষতিকাৰক, ইয়াৰ বিপৰীতে ফল- মূল শাক পাচলি দুদ, ডাল আৰু প্ৰাকৃতিক খাদ্য অধিক উপকাৰী। মই বিশ্বাস কৰো যে সঠিক খাদ্য বিলাকে বহু ৰোগৰ পৰা আমাক আগতেই ৰক্ষা কৰিব পাৰি। আৰু পানীৰ গুৰুত্ব সমানে বেছি বুলি মই ভাবো। আৰু ইয়াৰ পৰা তুমি কি কবলৈ বিচাৰিছা?
অ হয়, তুমি ঠিক কৈছা। তুমি যিবোৰ কথাবোৰ কৈছা যে সুষম খাদ্যভ্যাসে মানুহৰ জীৱনটো আ বহুতে দৰকাৰ। সুষম খাদ্য খালেহে মানুহৰ ভাল হ'ব। ফাষ্টফুড খাই কিনে তেওঁলোকৰ বেয়া হৈছে মই তোমাৰ লগত একেমত। আৰু পানীৰ এই গুৰুত্বৰ বিষয়ে যে তুমি কৈছা পানীৰ গুৰুত্ব বহুতেই বেছি দৰকাৰ মানুহ, বহু মানুহে দৈনন্দিন যথেষ্ট পৰিমানে পানী নাখায় যাৰ ফলত শৰীৰত বিভিন্ন সমস্যা দেখা দিয়ে পানীয়ে আমাৰ শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়ে আৰু শৰীৰক সতেজ ৰাখে। সেই দৈনন্দিন পৰ্যা সেই দৈনিক পৰ্যাপ্ত পানী খোৱাটো এটা অতি সৰল কিন্তু গুৰুত্বপূৰ্ণ অভ্যাস। যদি সকলোৱে বা সকলো মানুহে যদি দৈনন্দিন ভাৱে এ পানীটো একেৰাহে খাই আৰু নিয় নিয়মিত ভাৱে খায় তেনেহলে তেওঁলোকৰ শৰীৰটোও ভাল থাকিব নিজৰ তেওঁলোকৰ গাৰ ছাল টো উজ্জ্বল থাকিব আৰু তেওঁলোকে সুস্থ সবল থাকিব। তেওঁলোকৰ মানসিক ভাৱেও এ ভাল থাকিব। আৰু মই এইটোৱে ভাবো যে নিয়মিত ব্যায়ামটো সুস্থ জীৱনৰ বাবে অতি প্ৰয়োজনীয়। আজিৰ যুগত বহু মানুহে ঘ ঘন্টাৰ পিছত ঘন্টা বহি কাম কৰে যাৰ ফলত শাৰীৰিক ক্ৰিয়া কমি যায়। দৈনিক খোজ দৈনিক এ খোজ কঢ়া, দৌৰা, ব্য আহ ব্যায়াম যোগ, ব্যয়াম কৰা বা জিম কৰা এইবোৰে শৰীৰক সুস্থ ৰাখে আৰু শক্তি বৃদ্ধি কৰে। এইবোৰ কৰিলে মানুহৰ গাত শক্তি থাকে এনাৰ্জি থাকে আৰু তেওঁলোকে গোটেই দিন নিজৰ লাগতিয়াল কাম বোৰ বহুত মনোযোগেৰে কৰিব পাৰে। তেওঁলোকৰ মানসিকভাৱে তেওঁলোকে এটা কামত মনোযোগ দি কেনে কৰিব পাৰে, তেওঁলোকৰ এটা কামতে লাগে সেইটো কাম সিহঁতে কৰে। আৰু ব্যায়ামৰ-ব্যায়ামৰ সহায়তে আমাৰ কি হয়, গাৰ ৰক্ত চলাচলটো উন্নত কৰে, আৰু বিভিন্ন ৰোগৰ সম্ভাৱনাটো হ্ৰাস পায়। বিভিন্ন ৰোগ যেনেকুৱা আমাৰ হাৰ্ট এটেক বা কিছুমান ৰোগ আমাৰ কমি যায়। তাত তোমাৰ কি মতামত?
হয় আৰু ইয়াৰ লগতে মই মানসিক স্বাস্থ্যৰ কথাও অতি গুৰুত্বপূৰ্ণ বুলি মই কবলৈ বিচাৰিছো। বৰ্তমান সময়ত মানসিক জাপ, উদ্বেগ আৰু হতাশত ভোগ বহু বৃদ্ধি পাইছে। চাকৰি অধ্যয়ন তাৰপৰছত তোমাৰ পাৰিবাৰিক দায়িত্ব এইবোৰে মানুহৰ ওপৰত মানসিক চাপ সৃষ্টি কৰে। সেইয়ে ধ্যান, প্ৰাৰ্থনা আৰু সংগীত শুনা আৰু ইতিবাচক চিন্তাধাৰা গঢ়ি তোলাটো অতি প্ৰয়োজনীয় বুলি মই ভাবো। আৰু পৰ্যাপ্ত নিদ্ৰা নাথাকিলে মানুহ কেতিয়াও সুস্থ থাকিব নোৱাৰে। কাৰণ যদি মানুহ নিদ্ৰা ধৰি সঠিক ভাৱে নহয়। তেন্তে মানুহৰ দুৰ্বলতা হতাশতা এইবোৰ বহুত বৃদ্ধি পাব বুলি মই ভাবো। আৰু বহু মানুহে দেৰিতে হয় আৰু দেৰিতে উঠে যাৰ ফলত শৰীৰৰ স্বাভাৱিক নন্দ যিটো বিঘনিত হয় আৰু নিদ্ৰাৰ অভাৱত মনোযোগ কমি যায়। ক্লান্তি বৃদ্ধি পায় আৰু মানসিক চাপো বহু গুণে বৃদ্ধি পায়। আৰু নিয়মিত আৰু পৰ্যাপ্ত যদি নিদ্ৰা মানুহৰ ল'ব নোৱাৰে তেন্তে এইটো মানুহৰ শৰীৰটো বহুত ক্ষতি কৰিব বুলি মই ভাবো। আৰুতো সেইকাৰণেই নিয়মিত নিদ্ৰাটো লোৱাটো অতি গুৰুত্বপূৰ্ণ। আৰু তোমাৰ ওপৰত কি ভাৱনা আছে বুলি ভাবা তুমি?
হয় হয় তুমি ঠিকে কৈছা মই তোমাৰ লগত একে মই যে নিয়মিত আৰু পৰ্যাপ্ত নিদ্ৰাৰ লোৱাটো মানুহৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ তেতিয়াহে তেওঁলোকে মানসিক ভাৱে এ সুস্থ আৰু সবল থাকিব আৰু মই ভাবো যে পৰিষ্কাৰ পৰিচ্ছন্নতা সুস্থ জীৱনৰ এটা মৌলিক অংশ। হাত ধোৱা পৰিস্কাৰ খাদ্য গ্ৰহণ কৰা আৰু পৰিস্কাৰ পৰিৱেশ বজাই ৰখা। এইটো আমাৰ বাবে বহুত দৰকাৰ এইবোৰ বহু ৰোগৰ পৰা আমাক ৰক্ষা কৰে। বিশেষকৈ মহামাৰীৰ সময়ত এইবোৰৰ গুৰুত্ব বহুত বেছি হৈছিলে। যেতিয়া আমি কভিড নাইনটিন মহামাৰী দেখিছিলো তেতিয়া আমাৰ এনেকুৱা হৈছিলে যে এই মহামাৰী আমাক স্বাস্থ্য সচেতনতাৰ গুৰুত্ব স্পষ্টকৈ দেখুৱালে সেই সময়ত আমি শিকিলোঁ যে সৰু সৰু নিয়ম যেনে হাত ধোৱা মাস্ক ব্যৱহাৰ কৰা আৰু দূৰত্ব বজাই ৰখাটো জীৱন ৰ ৰক্ষা কৰিব পাৰে আমি যদি সময়ে সময়ে সেই নিয়মবোৰ আগৰ পৰা মানি আহিলো হয়। তেনেহলে হয়তো আমাৰ সেই মহামাৰীটো আমি আৰু সহজতে উভতি আহিব পাৰিলো হয় বা বাচিব পাৰিলো হয়। সেইকাৰণে পৰিষ্কাৰ পৰিচ্ছন্নতটো বজাই ৰখা বতো দৰকাৰ আমি ভালদৰে খাদ্য বনাব লাগে আমি লে লেতেৰা হয় কিনে থাকিব নালাগে। আমি সময়ে সময়ে পানী বদলাব লাগে যেনে কুলাৰৰ পানী ক'ব পাৰা ফিল্টাৰৰ ক'ব পাৰা। সময়ে সময়ে বদলাই পৰিষ্কাৰ পানী খাব লাগে। ভাল ফিল্টাৰ ইউজ কৰিব লাগে আৰু আনকো বুজাব লাগে যে কেনেদৰে আমি এ সুস্থ আৰু সবল ভাবে থাকিলে। আৰু পৰিষ্কাৰ পৰিচ্ছন্ন থাকিলে আমাৰ বেমাৰটোও কমিব আৰু আমাৰ স্বাস্থ্যটোও বহুতে ভাল থাকিব। আৰু ইয়াৰ লগতো যদি আমি ক'ব পাৰো যে ধূমপান আৰু মধ্য পানৰ দৰে এই স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক এইবোৰে বিভিন্ন ডাঙৰ ৰোগৰ সৃষ্টি কৰে। সেইয়েহে এইবোৰৰ পৰা দূৰত থাকিব লাগে ধূমপান আৰু মদ্যপানৰ ফলত মানুহৰ কিডনী, লিভাৰ হাৰ্ট এনেকুৱা ধৰণৰ বহুত বস্তু অংগ বোৰ বেয়া হৈ যায়। আৰু তেওঁলোকৰ বাবে সেইবোৰৰ বাবে তেওঁলোকে ডক্টৰৰ তাতে যাব পাৰে যিটোৰ পৰা তেওঁলোক বাচিব। নোৱাৰা হয়। আৰু তেওঁলোকৰ স্বাস্থ্যটো বহুতেই বেয়া হৈ যায়। এনেকৈ বহুতো জীৱন আছে যিটো বছৰে বছৰে তেওঁলোকে হেৰাব লাগে এই ধূমপান আৰু মধ্যপানৰ বাবে। এইবোৰৰ ফলত তেওঁলোকৰো কেঞ্চাৰো হয় আৰু কেঞ্চাৰৰ পৰা তেওঁলোকৰ বহুতো বেয়া হয়। তোমাৰ কি মতামত এই বিষয়ে, যে স্বাস্থ্যটো ভাল ৰাখিবলৈ ধূমপান মদ্যপান এইবোৰ কৰাটো কিমানে বেয়া আৰু এইবোৰৰ পৰা দূৰত থাকিব লাগে তুমি কিবা?
হয় ধূমপান আৰু মদ্যপান স্বাস্থ্যৰ বাবে বহুতে বেয়া বুলি মই ভাবো তুমি যিটো কলা কাৰণ সেইটো মানুহৰ বি শৰীৰটো ভিতৰৰ পৰাই খোকলা কৰি তুলে খোকলা মানে তোমাৰ একো নাথাকে আৰু ধ্বংস কৰি দিয়ে মানুহৰ শৰীৰটো আৰু সেইটো পিছত গৈ কিনে ভালেই নহব সেইকাৰণে আৰু নিয়মিত সাস্থ পৰীক্ষাও অতি গুৰুত্বপূৰ্ণ যেতিয়া তোমাৰ কি হ'ব জানা বহু ৰোগ আ আৰম্ভণিতে চিন নাক্ত কৰিলে সহজে নিয়ন্ত্ৰণ কৰিব পৰা যায় সেই সময়মতে চিকিৎসক সকলৰ পৰামৰ্শ লোৱাটো অতি উ গুৰুত্বপূৰ্ণ ইয়াৰ লগতে সমাজ আৰু চৰকাৰৰো গায়িত্ব আছে, উন্নত চিকিৎসা সুবিধা স্বাস্থ্য শিক্ষা আৰু জনসচেতনতা বৃদ্ধি কৰাটো অতি গুৰুত্বপূৰ্ণ। আৰু ইয়াৰ লগতে স্বাস্থ শিক্ষা বিদ্যয়ালয়ৰ পৰা আৰম্ভ হব লাগে। সৰুৰে পৰা সাত্ৰ সাত্ৰে স্বাস্থ্যৰ গুৰুত্ব বুজিলে তেওঁলোকে জীৱনত ভাল অভ্যাস গঢ়িটোলিবলে পাৰিব আৰু পৰিয়ালৰ ভূমিকাও অতি গুৰুত্ব গুত্বপূৰ্ণ ইআছে বুলি মই ভাবো ইযাতে কাৰণ যদি পিত্ৰ মাতৃয়ে যদি সন্তানক সঠিক খাদ্যভ্যাস আৰু জীৱনশৈলী শিকায় তেন্তে তেওঁলোকে সুস্থ জীৱন যাপন কৰিবলৈ পাৰিব বুলি মই ভাবো। যেদ ডিজিটেল যুগত মোবাইল আৰু ইন ইণ্টাৰনেটৰ অ অতিমাত্ৰা ব্যৱহাৰো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। সেয়ে, এইবোৰৰ ব্যৱহাৰত সীমা ৰাখিব লাগে, আৰু এইটো নিয়ন্ত্ৰণ কৰিবলৈ লাগে। আমি প্ৰকৃতিৰ ওচৰত থাকিব লাগে। গছ গছনি পৰিষ্কাৰ বায়ু আৰু শান্ত পৰিৱেশ আমাৰ মন আৰু শৰীৰ দুয়োটাই সুস্থ ৰাখি আৰু শেষত, মই কবলৈ বিচাৰিছো যে সুস্থ জীৱন হৈলী কোনো এটা দিনতে গঢ়ি নু উঠে ঈদ ধীৰে ধীৰে অভ্যাসৰ জৰিয়তে গঢ়ি উঠে আৰু সৰু সৰু পদক্ষেপে ডাঙৰ পৰিৱৰ্তন আনিব পাৰি মানুহৰ জীৱনত বুলি মই ভাবো। আৰু ইয়াৰ লগত তুমি কি কবলৈ বিচাৰিছা।
হয়, মই তোমাৰ সৈতে একোমত, আৰু অৱশেষত মই ক'ব বিচাৰো যে স্বাস্থ্যয় সম্পদ। এ, এই কথা সদায় মনত ৰাখিব লাগে। যদি আমি স্বাস্থ্য সচেতন হওঁ আৰু সুস্থ জীৱনশৈলীৰ এ, গ্ৰহণ কৰো তেন্তে এখন সুখী শক্তিশালী আৰু উন্নত সমাজ গঢ়ি তোলাটো সম্ভৱ হব। আজিৰ বাবে আমাৰ কথাটো এইখিনিতে থাকিল ধন্যবাদ।
কিহল লাওৰা?